হেল্ল' অ' কি কৰি আছা?
অ' আহিছো ৰব। মই অলপ বাহিৰ ওলাই গৈছো মাৰ্কেট ল'ব কিবা। চিপছ খাবলৈ মন গৈছে। হয়-হয়, ভালে। তোমাৰ?
মোৰো ভালেই এনে অ' আজি দিনতো কেনেকুৱা বতৰ তাতে?
হয় আমাৰফালে বতৰটো ভালেই দিছে ৰ'বা মানে বৰষুণতো নায়ে ইমান, ৰ'দো ইমান নাই মানে।
হয় নেকি? ৱাচ, অ' আমাৰ ইয়াতেও বত তৰটো অলপ ঠিকে আছে বাৰু। তেনকুৱা বেয়াও নহয়। অ' গৰমো আছে, ঠাণ্ডাও আছে।
হয় ভালেই দিয়। আজি বতৰতো অলপ ভালেই দি আছে নাই নবা। গুৱাহাটীতো ভালে বতৰ দি আছে আজি। ভালে লাগে এনেকুৱা বতৰ থাকিলে আৰু বেছি ৰ'দ হ'লেও ভাল নালাগে। আৰু বৰষুণ দি থাকিলেও ভাল নালাগে হয় নে নহয়?
ঠিয়ে কলা। বৰষুণ বেছি দিলেও ভাল নালাগে, ৰ'দ বেছি দিলেও ভাল নালাগে, বতৰটো ঠাণ্ডা বতৰে ভাল আৰু কি ক'বা।
হয়। উ অ' ঠাণ্ডা বতৰ বৰ ভাল লাগে, এইবাৰ তাত মই বহুত ভাল পাইছো ঠাণ্ডা পৰে। এনেহলে আগতে মানে শুইয়ে থাকিছিলো অলপ মানে নামি আহিলেও মানে বহুত ঠাণ্ডা লাগিজি কিন্তু আ আজিকালি মানে ইমান ফিলেই হোৱা নাই। মানে আমাৰ চাইডে মানে পাইপৰ পানী দিয়ে ন। অ' মানে খোৱা পানীটোতো পাইপত দিয়ে। ত আম মানে চবে ৰাতিপুৱা উঠি উঠিব লাগে আমি ছয়টাতে উঠি মানে এবাৰ মানে গমেই পোৱা নাই ঠাণ্ডা কেতিয়া গ'ল বুলি কেনে। মানে ৰাতিপুৱা উঠিয়ে গা ধোলো এনে হ'লে মই মানে ৰাতিপুৱা গায়ে নুধো বাৰটা মান গা ধো আৰু অকণমান পানী গা ধো মই এতিয়াতো মানে বহুত পানী লগা হয়। মানে গমেই নাপায় কিমান পানী দি গা ধুই আছে। গাই
অ কি ক বা গ গৰম এক
আৰু বেছি চুইটাৰো পিন্ধা নাই চাগে তে মই ঠাণ্ডা দিনত এবাৰ।
এ মই ঠাণ্ডা দিন বৰ ভাল পাওঁ ন কবা ঠাণ্ডা দিনত মোক এ অ ঠাণ্ডা দিনত মানে খাব কাৰণে ভাল লাগে শুব কাৰণে ভাল লাগে ফুৰিব গলেও ভাল লাগে। দিয়ে আৰু যিকোনো তেনেকুৱা আ ঠাণ্ডা ঠাণ্ডা গৰম গৰম ভাত
হয় হয় ঠিকে গৰম গৰম ভাত গৰম গৰম মেগী চেগি দি কেনে বৰ ভাল লাগে খাই কেনে। তুমি মেগী খোৱা নে?
তুমি খোৱা নে?
হয়, ময়ো মেগী খাওঁ ভাল লাগে এ তাতে মেগীত নহয় কণীটো দিবা নহয় কণীটো তাৰ ফুটাই দিবা পুৰা ভাল লাগি যাব খোৱা নে এনেকুৱাকে। অ তুমি কণী নোখোৱা। হয় ময়ো কণী ইমান ভাল নাপাও মই কণী বইল ভাল নাপাও আৰু কণীৰ আঞ্জা টো ইমান মই ভাল নাপাওঁ, কি মানে কণীটোক যদি তুমি এইটো কৰিবা ন মানে বইল বইল নহয় মানে পৌজ বনাই দিবা আৰু আম- -লেট কৰি দিবা সেইটো অলপ ভাল লাগে আৰু মেগীত দি কিনে আৰু ভাল লাগে মানে মেগী দি ডাইৰেক্ট ভাঙি দিবা, গমেই নাপাব য এইটো কণী হয় টেষ্টটো মান মেগী ততে সোমাই যায় ন। কণীত বৰ ভাল লাগে খাই কেনে।
উ মোকো ভাল লাগে বাৰু উম মানে মই কণী আগৰ পৰাই নাখা হ তাৰ কাৰণে মানে অ আগৰ পৰাই নাখ হয় এনে বইল কণী খাওঁ এনে কণীৰ বইল এইটো। কৰি নাখাওঁ আৰু।
অ হয় মই বইলটো না অ বইল খানি স্মেল এটা আহে নহয়। সেইটো বইল কৰি ইমান ভাল নালাগে। বৰ গাঁঠিতো লাগে মানে। ডিঙিত মানে পুৰা গাঁঠি ধৰে আৰু সেইকাৰণে মই ভাল নাপাওঁ হয় মোৰ শুকান বস্তু ইমান মানে ভালে নালাগে, মানে ডিঙিত আটকি যায় এনেকুৱা হয়।
অঁ, মোক ভালে লাগে তেনেকুৱা বেয়া লাগা কথা নাই। কিন্তু মই ইমান না খাওঁ আৰু উম তাৰপিছত তোমাৰ, চাওমিন খোৱা নে তুমি?
হয় চাওমিন খাও মোক আগতে চাওমিন বৰ ভাল লাগিছিলে খাই কেনে। আৰু এতিয়াতো মোক চিকেন লেগ পীচ চিকেন পক কৰা ভাল লাগে।
হয় নেকি চিকেন ভাল পোৱা?
হয় চিকেন ভাল পাওঁ হয় মটনও ভাল পাও হয় ম মটনৰ সেইটো বেছি ভালভাগ সেইটো বেছি ভাল।
হয় নেকি অ মটনৰ মাথা বনাব জানিলে টেষ্টি হয় বুলি কয় কি অ, মই
তাৰে উপৰেদি বৰ ভালে আৰু গিদিটো। তুমি মানে মিক্স কৰিবি দা উম তাএইটো গিৰি থাকে নহয়। মিক্স কৰি কেনে বনালে। ছি গ্ৰেভী টাইপ হয় ন। বৰ টেষ্টি লাগে খাই কেনে হয়।
আহ শ্বিলঙত খাইছিলোঁ।
হয় শ্বিলঙত ক'ত মানে এটা হোটেলো খাইছিলে নেকি অ ধাবাত খাইছিলে, কিমান লৈছিলে?
ছিলে চাৰিশ চাৰিশ ত্ৰিশ টকা লৈছে। ইমান ভাল লাগিছে ইমান ধুনীয়াাকৈ দিছে এক উম থালি খাইছিলো অ, মানে এতিয়া কেৰাহী নিচিনা এক কেৰাহি মানে সৰু কেৰাহী মানে বেছি ডাঙৰ নহয়। এক কেৰাহী মটন তাৰপিছত তোমাৰ তাতে চব আইটেম আছিলে ভাত দিছিলে
হয় ন চাৰে চাৰিশ ন হয় আমি মানে প্লেনিং বনাইছো ৰবা মানে জুলাই মাহত যাম
অ গ'লে মোক অ মোক কবাচোন মই কৈ দিম তোমাক লোকেশ্যন টো বাৰু ইমান ভাল অ উম শ্বিলঙত মানে বহুত জাগা আছে যিহেতু ধুনীয়া তাতে যাইকে তোমালোকে খাব পাৰিবা আৰু বেচিকেলি শ্বিলং চাইড এ অ সুদাত টো ভালে লাগে ঠাণ্ডা জাগা ন জাগাটো পুৰা ঠাণ্ডা অ উম উম মনটো ভাল লাগিব
হয় তুমি ক'ত যাবা এবাৰ মানে জুলাই মাহত ক'ত যাবা প্লেনিং বনাই আছা
জুলাই মাহত চাওঁ বাৰু মই লাষ্ট টাইমতো অ এনেকুৱা চাও যাতে ঝৰ্ণা ঝৰ্ণা ঝৰ্ণা হওক তে অহা বতৰটো ভাল গা চা ধুব পাৰা পানী থাকক আৰু বহুত নিউজ কেইটা আছে মানে পানীত ডুবিকে মানুহবোৰ মৰি যায়
হয় হয় হয় এইটোতো বহুত ভ
তেনেকুৱা অ তেনেকুৱা ধৰ্ণাত নাযাওঁ বাৰু
হয় এনেকুৱা ঝৰ্ণাত নানো যো মানে যাবই নালাগে ঝৰৰ্ণা মানে চুইমিং টাইপ যি হয় নহয় চুইমিং তে লিমিটত পানী থাকে নহয় সেইখিনিতে যাবা আৰু বেলেগ পিছত ঝৰণা চৰণা নদী নদী চদি ইগিলাত নাযাবা মানে তুমিও সাঁতৰিবও পাৰিলেও ন মানে সাঁতৰিব তুমি পাৰিলেও কিন্তু নাযাবা যাবা আৰু মানে ভাল নহয় যিখিনিত
উন কেতিয়াবা কি এইটো হৈ থাকে ন
হয় গম নাপাবা মানে পানীতো বস্তুত টানি থাকে ন যিকোনো পানী হয়ক নদী দিম বোলা বস্তু মানে পানী টানে মানুহক সেইটো মানে বেছি মানে ৱেইট বেছি হৈ যায় ন ওজনতটো সেইটো কাৰণে অলপমান হেৰিটো হৈ যায় তুমি সাঁতুৰিব পাৰিলা তুমি ভাববা অলপ খাঁতৰি বাত'ৰি হয় বা আৰু অলপ খাতৰি সেনেকুৱা কৰি কৰি কৰি মানে মনতটো পিচলি থাকে কে ন
আহ সেনেকুৱা কাৰণে ম আহ যাবও নালাগে আৰু তোমাৰ তাত ভয়ও নাই
হয় য'ত জোখৰ পানী থাকে নহয় যেনেকা ম ক'ৰবাত একোলেন যাবা অ ড্ৰিমললেণ্ড যাবা এনে বহুত বহুত ধুনীয়া ধুনীয়া জাগা আছে সেইখিনি জাবা য যে মানে জোখত পানী থাকে আৰু যিমান খিনি থাকে তে সেইখিনিতে যাব পাৰে, তাতে মানে সৰু সৰু ডাঙৰ সবে যাব পাৰে সেনেকুৱা কথা নহয় ন। সাতুৰিব অলপ পাৰিলেও আৰু কিবা হলো।
তাতে মানে বেক বেকপ চাপৰ্টো থাকে পিছত আহ তাতে চিকিউৰিটি গাৰ্ড বোৰ।
হয় হয় ঠিকে কৈছা তুমি সেগিলা ঠাইত আৰু বহুত মানুহো আহে ন তাতে চুইমিং কৰিবা নদী চদী হলেতো বেছি কেইজন মানুহ নথাকে। এজন বা দুইজনেই থাকিব গ ন হয়।
সেইকাৰণে তেনেকুৱা জাগাত যাবই নালাগে, তোমাৰ তোমাৰ কেনেবা তেনেুৱা প্লেন আছে নেকি ক'বাত তেনেকুৱা ড্ৰীমলেণ্ড, একলেণ্ড।
হয় এবাৰ যোৱ বাৰতো আমি মানে ডিমলেণ্ড গ'লো। আৰু এবাৰ মানে একোলাণ্ড যাব প্লেনিং আছে। আছে আৰু
উম তেনেকুৱা লাগিছে কাৰ লগত গৈছিলা?
হয় হয় ফেমিলি লগতে গৈছিলো মানে বা ভিনদেউ গৈছিলো মাহতে যোৱা নাছিলে মানে মাহঁতে গাঁৱত ততে গৈছিলে ন। আমি মানে গ'লো আৰু। মানে গৈ বৰ ভাল লাগিলে তাতে গৈ।
হয় নেকি।
হয় বৰ ভাল লাগিছে যাই ক।
এনে ভৱিষ্যত তেনেকুৱা প্লেন আছে নেকি তোমাৰ?
স মানে বহুত মানে কি কলে?
তেনেকুৱা কিবা ভৱিষ্যত প্লেন আছে নেকি আৰু তেনেকুৱা যেনেকা কলা একোলেণ্ড যাম বুলি আৰু বেলে বেলেগ বেলেগ আছে নহয়। তে যোৱা প্লেন আছে নেকি?
হয় এটাতো আছে মোৰ মানে দেল্হি যাবা। অ দিল্লি হয় দিল্লী যাব মন আছে আৰু মুম্বাইত যাব বুলি মন আছে।
হয় নেকি।
হয় দেল্হীত মানে মোৰ মানে ফেমলি থাকে। কে সেইটো টান্ত তাতে যাব মাছ, মাহীয়ে ছে
হয় নেকি?
হয়। মোৰ মাহী মানে বহুত মাতি আছে আৰু বাবু এটা হৈছে ন তে বাবু ডাঙৰে হল সৰু পৰে যেতিয়া হোৱা আগতে মাতিছিলে মোক যি আহা বুলি কেনে মহা ল'ব যাব, তে মই ক'লো মানে আহক আৰু আপ আহিলে তেতিয়া মই যাব পাৰিম তে মহাহঁতে ক'লে অ আহিম ৰ'বা এনেকুৱাকৈ ত আহা নাই আৰু সেইটো পোৱা চলি হ'ল ন তেওঁ হোৱাতে মানে অলপ প্ৰব্লেম হৈ যে ন হাতটো সৰু থাকে সৰু সময়ত কেনেকুৱা আহিব, সেইটো কাৰণে আৰু বহুত দিনৰ মূৰত লগ পাইছো ছিল মানে মানে মাহীহঁতক মানে বহুত দিনৰ পৰা গমেই পোৱা নে ক'ত থাকে ক'ত নাই, পাছতহে গম পালো মানে অ তাত থাকে বুলি কৈ কেনে সেইটো কাৰণে দেলহী যাব আশা আছে আৰু
আহ দেল্লীত মোৰো দাদা আৰু বাইদেউ অ দাদা আছে আৰু দেউতা মোৰ দেল্লীত গৈছে। আহি মানে আহিব, কেইদিন অ আহি আছে দেল্হীৰ পৰা
কামৰ কাৰণে গৈছিলে ন?
এনে ঘূৰিব গৈছিলে বৃন্দাবন অ আয়োধ্যা গুৰুদুৱাৰ তাৰপিছত ঘূৰিলে উম হাঁহি আছে অ কালি ন পৰা, দেউতা আৰু দেউতাৰ ভাগিন আছিলে তাৰ লগত গৈছিলে, আহ যাওঁ ট্ৰেইনত গ'ল আহোতে ফ্লাইটত আহিব বোলে
হয় ফ্লাইটত কিমান লয় এনেই টিকেট টো
উম বেছি লোৱা নাই তোমাৰ ন হাজাৰ কিমান লৈছে
অঁ হয় মোকো ফ্লাইটত যাব বৰ মন আছে মানে মই ফ্লাইটত যাই কেনে গাঁৱত যাব মন আছে আৰু
অঁ এই
মানে বহুত ট্ৰেইনত ফুৰিলো ন ট্ৰেনত মানে সৰু পৰাই ট্ৰেইনতে অহা যোৱা হয় আৰু সেইটো কাৰণে মান ফ্লাইটতে যাবা।
হয় নেকি মোৰো আশা আছে। প্লেনত হেলিকপটাৰত ডাঙৰ জাহাজত উঠিবৰ কাৰণে।
হয়-হয় মোৰো আছে মানে। পূৰণ হ'ব যিহেতু আমি মানে ভালদৰে কিবা জব চব কৰিম ভালদৰে কাম কৰিলেহে অলপ আশাটো পূৰণ হ'ব ন নিজ নিজৰ আশা নিজে পূৰণ কৰিব লাগিব, সেইটো কাৰণে অলপ কষ্ট কৰিব লাগিব।
কি কৰিবা আৰু একদিনতো চব পুৰা হ'বই।
হয়-হয় হ'ব নিশ্চয় হ'ব।
হয়। নে আজিলকি মই দেল্লী যাম বুলি ভাবিছো চাও দেল্লী জাৰিকে চোৰ বজাৰত যাব মন গৈছে মোক।
অ চুৰ বজাৰ যাব মন আছে। এ কি মোবাইল ল'ব কাৰণে, আইফোন?
কেনেকুৱা জাগাটো তেনে এক্সপ্লৰ কৰিব কাৰণে।
অ হয় মই মোৰ মানে দাদাহঁতে গৈছিলে ন চুৰ বজাৰ। যাই কি তাৰ পৰা মানে মোবাইল লৈ আনিছে। অ কিয় ভালে মোবাইল আছিল নাম মানে গম নাপ মানে লুকাই খিনি দিছি ন তাৰ পৰা লৈ মাই এ এটা ছোৱালীক দিছি মানে মানে কাজেনে হয় কোনবা। তাইক দিছিলে মানে মই কৈছো, ক'ৰ পৰা আনিছা মানে নকবি বুলি কোৱাই নাই আজিলো সোধাই নাই মই অলপ বিজি হৈছিলো ন মানে অলপ কৈছি আৰু নকবি বুলি পাছত। কম মানে প্ৰাইচটো তে মানে মই সোধাই নহল আৰু। হয়-হয় ঠিক আছে দিয়া। উম। ঠিক আছে ৰাখা।